হেল্ল'!
অ' অ' পাইছো পাইছো। অ' তুমি পাইছা নে?
উম' পাইছো, কি কৰি আছা?
মই এ তোমাৰ এই ভাত খাই উঠিছো ৰাতিৰ, তুমি খালা নাই?
অ মই ভাত পানী খাই গৰম পৰিছে যে, ফেনৰ তলতে বহি আছো।
অ' কিহে খালা ভাত পানী?
ভাত তিঁয়হ, আলু সৱজি, ডিমৰ আমলেট।
উ! তাকেহে।
তুমি কিহে খালা?
মই তোমাৰ আজি, মাছ আনিছিলোগে অকমান ওলাই গৈ উম তোমাৰ আৰু। সেই মাছে মাছে বনালে মানে ভাতটো মাছেই খালো। তাকে বাকী ভালেই নহয়। তোমাৰ লোকেলে বাৰু লোকেল মাছে আজি কিনি নিবলগীয়া হৈছে তোমাৰ জাল চাল পাতিব পৰা নাই মানে মাছ নায়েই ন আজিকালি। পথাত মাছে নাই আজিকালি। সেইকাৰণে তোমাম। কিনি কিনি আনিছো তোমাৰ মাছ চালানিবোৰতো খাবলৈ বেয়া সেইকাৰণে। দোকান আছে।
আমাৰ এইফালে পানী ভাল ভাল অ'। তোমাৰ ঘৰ ফালে ভাল?
আমাৰো ভাল ভাল অ।
আমাৰ ফালে বৰষুণ দিছে পানী হৈছে কিন্তু মাছৰ উৎপাদনটোহে কমিছে।
অ' হয় নেকি তোমালোকৰ ইফালো নদীৰ মাছো আছে। নহয় এতিয়া অ' নাই নেকি?
নদী মাছ আছে নদী মাছ ধৰিব পৰা মানে সুবিধা নাই এতিয়া বৰ্তমান।
অ' তাকে হে।
নদী মাছ খাবলৈ হলে এতিয়া তোমাক শেৱালি জাল লাগিব।
হয়, হয় আমাৰ তোমাৰ হয় আমাৰ ইফালে টো পথাৰত মাছ আছিলে নহয় গম পাইছানে নাই। কিন্তু কি কি হ'ল মানে এতিয়া তোমাৰ সময়ৰ লগে লগে মানে আচলতে সেইবোৰ মানে মাছৰ তোমাৰ পোনা শেষ। কিবা সময়ো থাকে ন মাছৰ পোনা ডাঙৰ হোৱা সময়তো। মানুহে সেই সময়তো মাছ মাছবিলাক তোমাৰ ধৰি ধৰি খাই পেলাবলৈ ল'লে মানে বনৰীয়া মাছহে আৰু সেইকাৰণে এতিয়া মাছ আৰু এইফালৰ পৰা তেনে তেনেকে অহা তেনেকুৱা উৎসও নাই বোলে নদী আছে আহে তেনেকুৱাকেও নাই। হয় সেইখিনি মাছে তোমাৰ এতিয়া মাছ। নাই এতিয়া সেইটো। প্ৰাণ
আমাৰ তাত মাছ আছে কিন্তু মানে তাত ধৰিব গ'লে সুবিধা নাই।
অ, অ, অ তাকেহে আজিকালি তোমাৰ লোকেল মাছহে মই কৈছো নহয় খুব কম মানে। সৰি দওঁ আচ্ছা, আচ্ছা এতিয়া এতিয়া তোমাৰ বজাৰত হয়।
মাহঁতে ভাত পানী খালে?
মাঁহতে ভাত পানী খালে। এতিয়া অকমান অকমান মানে শু মানে ব হিছে আৰু তাৰ পৰা শুব আৰু লাহেকৈ ভাত পানী থ
অ' কাইলে টো চান ডে কি প্লেন আছে তোমাৰ?
প্লেন মানে তেনেকৈ নাই মোৰ যিহেতু পৰহিলৈ পৰীক্ষা আছে পঢ়িব লাগিব আৰু তোমাৰ হেৰি মোৰ মানে একদম দুখও খবৰ এটা কি লগৰ এটাৰ মাক ঢুঁকাল মানে
অ কেতিয়া
তোমাৰ পৰহি পৰহি ঢুকাইছে
উম কিবা হৈ আছিল নে নাই
অ তোমাৰ ৰাতি শুই থাকোঁতে প্ৰেছাৰ ষ্টক নেকি এনে তেনেকুৱা কিবা হ'ল হ পায় ৰাতিপুৱা মানে নুঠিলে বিচনাাতে তেখেতৰ মৃত্যু হ'ল মানে তাৰপিছতে আমি মানে তোমাৰ আমি কলেজৰ পৰা সিি খবৰ লবলৈ যোৱা কথা আছিলে কিন্তু কিবা কাৰনত নলো মানে আমি সেইকাৰণে কাইলৈ যাম তোমাৰ তাৰ ওচৰলৈ অকমান মানে
আচ্ছা আচ্ছা তোমাৰ ক পৰা কিমান ৰো
ঘৰৰ পৰা মানে তোমাৰ অলপ আছে এই ভোগপুৰৰ পৰা যাব লাগে এইফালে মধুপুৰ বুলি কয় এইটো চাই
উম
উ মানে তাৰপিছত সেইকাৰণে মই বোলো দেওবাৰ বিশেষ নাই আৰু যিহেতু মই টিউচনো কৰি আছো এই সৰু ল'ৰা ছোৱালী কেইটামানক সিহঁতৰ পৰীক্ষাম সোমবাৰৰ পৰা মানে গতিকে সিহঁতৰ পৰীক্ষা এটা কটাাৰ কথা আছিলে মই দেওবাই তাৰপিছতে সিহঁত উতৰ পৰীক্ষা পাতিম তাৰপৰা মই ম তাৰপিছত আৰু নিজৰ পঢ়া শুনাকিয়ে আৰু প্লেন দ বাৰ
অ
হয়
দেগা বুলি ক'লে এনেো দেব বুলি লে মোৰ কাম দেৰি থাকে মোৰতো সপ্তাহৰ এদিন ছুটি থাকে। এতিয়া ছানডে তোমাক? মে ফোন দব লাগিব। বাকি চাইল কালিৰ দিনটো সোন কমাৰ
অঁ, আচ্ছা, ঠিকে, ঠিকেই আছে বাৰু।
উ। এতিটো পথাৰলৈ যাবলগীয়া। হোৱা নাই, নহয়।
পথাৰলৈ নাই, এতিয়া যাব যাবলগীয়া হোৱা নাই পথাৰলৈ। আজিকালি একে আৰু আজিকালি নাঙল। নাঙল গ'ল আৰু, খুব, কম মানুহে নাঙল ব্যৱহাৰ কৰে ন গৰু নাঙল। চব, ট্ৰেক্ৰৰ আহিলে ট্ৰে্ৰে। কৰে, ট্ৰেক্টৰে কৰে, আৰু আজিকালি। এতিয়া, এই, এতিয়াতো তেতিয়া মই এতিয়া চাবা দে, তেতিয়া, তোমালোকেতো খেতিপথাৰ লগত খুব ঘনিষ্ঠ ভাৱে জড়িত হৈ থকা ন। এতিয়াহে। না, গৰু নাঙলৰ ঠাইত যদিও, আজিকালি লোটা ভটা বা সেইখিনি আহে পাৱাৰ লাই হওক মানে সুবিধাতটো বহুত হ'ল আমি দেখিছো হয় নে বাৰু। এতিয়া তোমালোকে কোৱাচোন বাৰু। এ, তাৰ পৰা কিবা, কিবি আমাৰ অপকাৰও হয়, নেকি বাৰু কোনোবা ক্ষেত্ৰত।
অ, কখন। হয় মানে গৰু সমান কিত হ'ব নোৱাৰে। বৈয়ে যে, তোমাৰ? হাল বাব তেতিয়া মাটিটো সম্পূৰ্ণ চাহ, হব পাৰে। কিন্তু, ট্ৰেক্টৰ য ভাল পায়, তেতিয়া তোমাৰ পথাৰত থকা মানে কুকৰা স-খিনি মৰিহে যায়। নে, তোমাৰ খেতি মানে বেছি উৎপাদন বঢ়াই, সেই পকৰুৱা খিনি মাৰি দিয়াৰ ফলত মানে কাৰণটো কমিহে যায়। কিন্তু গৰুৱে হাল পে, তোমাৰ সেইখিনি উৎপাদনতটো বাঢ়িবহে মানে, গৰুৱে ভাল পালে, তাত পথাৰতে মুতিব হাগিব সেইখিনি সাৰ হব।
হয় হয় হয়।
ট্ৰেক্টাৰ যদি তোমাৰ হাল বোৱা হয় তেনেকুৱা কোনো গুণাগুণ নাথ থাকে ট্ৰেক্টৰ মানে তোমাৰ নষ্টহে কৰে। মাটি গুণাগুণটো তোমাৰ নষ্ট কৰে। সেইবাবে ট্ৰেক্টৰ উপযুক্ত নহয় মানে এতিয়াতো সময় নাটনিৰ কাৰণে তোমাৰ ট্ৰেক্টৰে কৰিবলীয়া
কৰিব। কৰিবলগীয়া হয় হয়।
সেইটো মানে ট্ৰেক্টৰ হাল বাই খেতি কৰাতটো সেইটো মানে একেবাৰে উপযুক্ত নহয় কৃষি কৰ্মৰ বাবে
সেইখিনি আচলতে মানে কি হয়, সময় আৰু আম তোমাৰ, তোমাৰ কষ্টটো লাঘৱ কৰে যদিও কোনোবা খিনিত মানে আমাক অকমান যদিও আমাৰ অকমান হেৰি এটা হয়, আৰু লছ এটা হয় আৰু হয়নে? হয়, আৰু তো তোমালোকৰ ফালে পথাৰত অ', হেয়ি ব্যৱহাৰ কৰা জানো? কীটনাশক দ্ৰব্য কিবা ব্যৱহাৰ কৰা জানো? সাৰ চাৰ ইউৰিয়া চিউৰিয়া।
এইফালে মাটিটো সাৰুৱা যে, সেইকাৰণে মানে তোমাৰ ইমান সাৰ প্ৰয়োগ কৰিব নালাগে। হেল্ল'। শুনা পাই আছা?
অ', অ', কোৱা কোৱা পাইছোঁ।
আমাৰ এইফালে মাত টো সাৰুৱাটো মানে নদী, নদী কাষৰ মাটি ইয়াত তোমাৰ নদী অহা পলসটো পল পলসুৱা কাৰণে আমাৰ ইয়াত কীটনাশক দ্ৰব্য ইমান ব্যৱহাৰ কৰিব নালাগে য'ত তোমাৰ সাৰ কম থাকে তাত কীট গ কৰিব ব্যৱহাৰ কৰিব লাগে সময়মতে তাত তেতিয়া মানে উৎপাদনটো বাঢ়িব।
যে, এতিয়া এই কীটনাশক দ্ৰব্যৰ ব্যৱহাৰৰ কিবা কুপ্ৰভাৱ কুপ্ৰভাৱো আছে নেকি বাৰু? ইয়াৰ ফলত ব্যৱহাৰ কৰিলে কিবা আমাৰ তাৰ পৰা আমাৰ বেয়া হেয়িও পায়ো নেকি বাৰু
কীটনাশক কৰিব মানে যদি তুমি অধিককে ব্যৱহাৰ কৰা তেতিয়া মাটিৰ গুণাগুণটো কমিব। উৎপাদনতটো বাঢ়িব কিন্তু মাটিৰ গুণাগুণটো কমি যায়, নেক্সট বছৰ যেতিয়া তুমি আকৌ খেদোৱা মাটিতে আকৌ খেতি কৰিবা তাৰ যিমানটো তুমি উৎস পাব লাগে সিমানটো তুমি নপোৱা।
হয়, হয়, হয়। মানে তোমাৰ কি হ'ল, হয়, হয় মানে তোমাৰ কি হ'ল, মই তোমাৰ গৈছিলো বঙাল মৰালে সিনাখনি
উম।
অ', সম্বন্ধীয় এঘৰলৈ যাওঁতে এতিয়া তেওঁলোকৰ খেতি পথাৰত মই সি শুনিলো হেনো যোৱা তিনি চাৰি বছৰ পৰা তেওঁলোকে মানে কি কৰে আ ইউ মানে সাৰ ব্যৱহাৰ কৰে মাটিখিনিত।
হয়।
এতিয়া তেওঁলোকৰ অৱস্থাটো এনেকুৱা হৈ গ'ল যে, মাটিখিনি মানে যদি সাৰ নিদিয়ে তেনেহ'লে মাটিত খেতিয়ে নহয় মানে গম পাইছা নে নাই?
উম। এনেকুৱা হয়, কিছুমান।
হয়, হ ভুলটো আচল তে হ'ল, এইখিনিতে যে, তেওঁলোকৰ, যিমানটো মানে পৰিমাণ হিচাপত তেওঁলোকে ব্যৱহাৰ নকৰিলে যাৰ ফলস্বৰূপে মাটিখিনিয়ে নিজৰ হেইখিনি হেৰুৱাই দিলে এতিয়া হেইকাৰণে ফাৰৰ বলতেই গোটেইখিনি উৎপাদন হয় মানে হয়নে?
হয়, হয়।
মানে মই যিমানখিনি বুজিছোঁ আও এতিয়া মানে আচলতে সেই কথাটো আমাৰ আ-কৃষকসকলে আচলতে সেই সঠিক ধাৰণাটো নাপায় নি বাৰু কিমান মাটিত কিমানখিনি ব্যৱহাৰ কৰিব লাগে সেই সঠিক ধাৰণাটো নাপায় নি বাৰু
সেখিনিৰ কাৰণে এটা স্পিচিয়েল ট্ৰেইনিং ল'ব লাগিব যিটো মানে তেতিয়া মান কৃষক গম পাব ধৰা যিমানটো মাটিত কিমানখিনি সাৰ প্ৰয়োগ কৰিলে কিমান
গতিকে তাৰ, তাৰ কাৰণে আচলতে আমাৰ যি হেৰি আছে তোমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে ডিপাৰ্টমেণ্টে আচলতে তাৰ কাৰণে ট্ৰেইনিংটো আচলতে গাঁৱৰ কৃহকসকলকহে দিবহি লাগে। তুমি সেইটো কথা কিমান ভাবা বাও? এ-এনেটো আ
আমা যে গাঁৱত কৃষকসকলক সেই ক্ৰিয়াটো শিকাই থৈ যায় তেতিয়াহ'লে মাটি গুণাগুণ টো বাঢ়িব তেওঁলোকৰ বীজ উৎপাদন কৰাটো সহায় হ'ব।
হ, হ আও যিসমূহ উন্নত মানৰ বীজ সেইসমূহৰ ধাৰণাটো যদি দি থৈ যায় আজিকালিতো বহুতে জানে উন্নত মান ধৰণৰ বীজৰ কথা সকলোৱে জানে। অ' আও যদি, আ-আৰু যদি তাৰ বিষয়ে যদি নতুন পদ্ধতিসমূহ দেখুৱাব পাৰে। এতিয়া মইতো বহুত শিকিছো এগ্ৰিকালচাৰ আচলতে তুমি বাও ক'বাত আ-এনেকুৱা গাঁৱত মই তেনেকুৱা ধৰণে দিয়া ইমান দেখা নাই। ক'বাত হৈছে যদি খুব কম হৈছে কিন্তু আমাৰ গাওঁতে ধৰা বহুত কৃ-কৃষক আছে কিন্তু মই দে-ইয়ালৈ কিন্তু অহা তেনেকে দেখা নাই কিন্তু।
হয়। হেখিনি যদি আহি পেলাই হেই কৃহক'-কৃষকক সহায় কৰে তে তিয়া লাভৱান হ'ব।
হয়, হয়, হয়, নিশ্চয়, নিশ্চয়। গতিকে সেইখিনিয়ে আচলতে মই খেতিৰ লগত ইমানখিনি জড়িত নহয়। তোমালোকৰ যিহেতু ইমান জড়িত গতিকে অভিজ্ঞতা বেছি। গতিকে মই সেইখিনি জানিব বিচাৰিলোঁ মানে আচলতে কোনখিনিত তে আ-আমাৰো হেইটো হয়, ভুলটো হয় বা কোনখিনি আমাৰ হেইটো হয়। গতিকে ঠি-ঠিকে আছে বাৰু এই অ' আ-আমাও খেতি কৰে কিন্তু মই ইমান জড়িত নহয় যিহেতু মা দেউতাহত জড়িত। কিন্তু বহুত কথা জানিব পাইলো ভাল লাগিলে আজি।
ঠিক আছে দিয়া ধন্যবাদ।
অঁ ধন্যবাদ।